তো
হেল্ল' শুনি পাইছানে? নমস্কাৰ। কি কৰি আছে আপুনি?
মই আছোঁ, এনেই আছোঁ, ঘৰতে আছোঁ আজি।
অহ'। তোৰ মই ফোন কৰিলোঁ মানো মানে তোমাৰ লগত কিবা আজি এটা আলোচনা কৰিম, আলোচনা আলোচনাৰ বিষয়টো হ'ল, আমি আজি খাদ্যৰ বিষয়ে আলোচনা কৰিম।
হয়, নিশ্চয়।
হয়। মানে মানে বৰ্তমান যিখিনি আমি খাদ্য খাই আছোঁ। হেল্ল' মানে তাৰ এই হেল্ল'
হে, কওঁক।
তাৰমানে, বৰ্তমান যিখিনি আমি খাদ্য, মানে খাই আছোঁ, এইখিনি আমাৰ শৰীৰৰ কাৰণে বা আমাৰ মানে বডিৰ কাৰণে কিমান যো, মানে একচেপটেড মানে প্ৰয়োজন হয়, বা এই বিষয়ে আলোচনা কৰিম।
হয়, নিশ্চয়, নিশ্চয়।
বৰ্তমান, যিটো আমি মানে খাদ্য খাই আছোঁ। সেইখিনি দেখা গৈছে যে, মানে যিখিনি আমি, মানে, খাদ্যৰ আগত যিখিনি ফচল ফচলখিনি যেতিয়া আমি মানে পথাৰত বা খেতি পথাৰত উৎপাদন কৰোঁ। তেতিয়া মানে আজিকালি দে যে, মানে, বেছিভাগে কি কৰে, মানে কৃষকবিলাকে ফাৰ্টিলাই ৰাচায়নিক খাৰ যিবিলাক আছে। মানে বিষাক্ত যিবিলাক ত' এইখিনিৰ পৰা কিহৈ আছে, আমি যিখিনি বস্তু আমি মানে খাই আছোঁ, সেইখিনি আমাৰ কাৰণে ধৰিব গ'লে মোৰ, মোৰ চৰীৰ-শৰীৰৰ কাৰণে এটা মানে বিষাক্ত হৈ আছে। বুইছানে?
হয়, একদম কথা কৈছে। চাওঁক, আজিকালি আমি খাদ্যবোৰ একদম চোৱা চিতাকৈ খাব লাগে।
হয়।
মানে কথাটো হ'ল সবৰে ঘৰতে মানুহ আছে পৰিয়াল আছে।
নিজোকৈ যদি কিবা কিবি কৰি খাওঁ তেনেহলে একদম ভাল হয়।
তাৰ মানে কি আমাৰ ঘৰৰ হয় আমাৰ ঘৰত যিখিনি মানে অলপতো মাটি হলে চবৰে আছে। ঘৰৰ ওচৰতে আমাৰ যিখিনি মানে মানে প্ৰতিদিনে আমি যিখিনি মানে আমাৰ লাগে। সেইখিনি আমি যদি ঘৰত নিজে কিবা এটা ব্যয়ৱস্থা কৰি কিনে নিজে উৎপাদন কৰিব পাৰো। তেনেহলে তাত মানে কোনো ধৰণৰ মানে ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈ আমি য ঘৰুৱা ভাৱে যদি নিজে বস্তুখিনি উৎপাদন। কৰিব পাৰো তেনেহলে আমাৰ হ'ব আমাৰ শৰীৰৰ কাৰণেই ভাল হ'ব।
ভাল হ'ব।
আৰু- আজিকালিতো কৃষক বিলাকৰ মানে লাভহে লাগে। সিহঁতে ফচল বেছি ফচল উৎপাদন কৰাৰ কাৰণে বেছিক উৎপাদন কৰাৰ কাৰণে ইহঁতে কি কৰিব মানে দোকানৰ পৰা যিবিলাক বিষাক্ত সাৰ আছে। পি আনি কেনে পথাৰত দিব দিয়াৰ পিছত কি হব সিহঁত ফচল বিলাক বেছি হব। অটমতে সিহত কাৰণ আজিকালি কৃষ বিলাকে হা কৃষক বিলাকেতো ক খেতি কৰে মানে লাভৰ কাৰনেেই কৰে। কিন্তু সিহঁতৰ চিন্তা নাই যে এইখিনি খোৱাৰ পিছত মানুহৰ শৰীৰৰ কিমান দৰ কিমান খিনি উপকাৰ আহিব কিমান খিনি মানে ক্ষতি হব। যিবিলাক সিহঁতৰ চিন্তা নাই সিহঁতৰ এটাই চিন্তা পইচা লাগে।
অকল অকল আপোনাৰ এই শাক পাচলি নহয়। আপোনাৰ মাছ মাংসৰ ক্ষেত্ৰতো ছেম। আজিকালি আমাৰ, হয়। আজিকালি আমি যদি বজাৰত কিবা মাছ আনিব যাও। লোকেল মাছ নদীৰ মাছতটো পোৱাই নাই।
নাযায় নাযায়।
এইটো আমাৰ চালানি যে বৰফেৰে দিিয় অনা মাছ সেইবিলাকে পোৱা যায় আৰু সেইবিলাক ত একেবাবে মানে আ বিষ হৈ থাকে।
তাৰ মানে আজিকালি মাছ বিলাক কি হৈছে যে পথাৰ মানে সিহঁতৰ পুখুৰীত যিবিলাক মাছ মানে চাৰ্চ কৰে যিবিলাকতে সিহঁতে সেই কৰে মাছক আমি শুনা পাইছো মই শুনা পাইছো মই নিজে দেখিছো মাছক দিয়ে ডাঙৰ হব কাৰণে ইউৰিয়া মাৰি দ
ইউৰিয়া মাৰ হয় ইউৰিয়া আমাৰ কাৰণে বহুত ক্ষতি কৰে বহুত।
এইখিনি মাছে ইউৰিয়া খাই আছে। হোৱাৰ পিছত এসপ্তাহতে সিহঁতে ডাঙৰ হৈ আছে সেই মাছখিনি আকৌ বজাৰত লৈ আহিছে। সেই মাছ আমি কিনি লৈছো কিনি আাৰ পিছত আমি যেতিয়া ঘৰত খাওঁ। তেতিয়া আমাৰ কি উপকাৰ আহিব মোৰ কওকচোন।
নাই নাই ইয়াকো নহয় আৰু। ক্ষতিয়ে হ'ব।
ক্ষতি হ'ব আমাৰ। কাৰণ আমি নিজে টকা দি কেনে আমি বি কিনি খাই আছো।
হয়, এনেকুৱা হয়, এনেকুৱাই লাগি আছে। আৰু আপোনাৰ এই মুৰ্গী যে কোৱা যায়। মানে পলট্ৰি মুৰ্গী যিটো ব্ৰইলাৰ টো সেইটোতো ছেম। টো মানে ডাইৰেক্ট মুৰ্গী মাংস নহয় এইবিলাক যেন বিষ হৈ থাকে সপ্তাহত মাহত ইঞ্জেকশ্যন মাৰি থাকে। বেজি দি দি সিবিলাক হয়। সেইবিলাকক প্ৰয়োজন প্ৰয়োজন হৈ যায়।
এইবিলাকৰ ওপৰত হয়, এইবিলাকৰ ৰত যদি আমি অলপ সাৱধানতা অৱম্ব অৱলম্বন কৰি কৰো তেনেহ'লে আমাৰ
ভাল হয় আজিকালি বজাৰত যদি আমি ফল মূল কিনিবলৈ যাওঁ কাৰণ ফল মূল আজিকালি যিটো আম ওলাই আছে এতিয়া আম আমৰ ছিজন এই সৰু সুৰাৰ আম বিলাক কি কৰে, সিহঁতে গছৰ পৰা চিঙে ছিঙাৰ পিছত এই কাৰ্পেট চাৰপেট দি কিনে তাতে এটা বস্তাত ভৰাই বা কিবা ত' দ'ম কৰি ৰাখি দিব। এটা ৰাতিৰ ভিতৰত সি কি হ'ব পকি লাল হৈ যাব, ৰঙা হৈ যাব। বুজিছ না সেইখিনি বস্তু।
খোৱাৰ কাৰণে কিবা টেষ্ট পোৱা যায় আৰু আমি সেইটোৱেই খাওঁ।
আমি আচলতে ফল মূল বিলাক বেছি কোনে খাই বেমাৰী বিলাকে।
বেমাৰী বিলাক হয়
বেমাৰী বিলাকৰ কাৰণে আমি কি কৰো ফল মূল বিলাক কিনি লৈ আহো সিহঁতৰ কাৰণে। ই মানুহজন অলৰেডি বেমাৰত আছে আমি আকৌ কি কৰোঁ সেই বিষাক্ত ফল মূল বিলাক আনি কেনে এই বেমাৰীকে দিম। সেই খাই কিনে আৰু সেইটো ফল হোৱাৰ পিছতে কম হ'ব বেছি হ'ব।
হয়।
বেমাৰীক আমি মানে ভাল বস্তু দিয়াৰ বাবে আমি কি কৰি আছো বিষাক্ত বস্তু কিনে আনি দি আছো।
হয় হয়।
অটমেটিক বেছি হ'ব।
সেই আমাৰ সজগত আনিব লাগে।
ত এই এনে ধৰণৰ আমি আমাৰ চকুৰ আগতে এনে চলি আছে হা। এইখিনিৰ পৰা আমি কেনেকে পৰিত্ৰাণ পাব পাৰো ইাৰ বিষয়ে কোনো কিবা এটা পৰামৰ্শ কিবা এটা দিলে ভাল আছিল আপোনাৰ।
হয় নিশ্চয় নিশ্চয় পাব পৰামৰ্শ তাৰপিছত আমি গ কেইজন কেইজন মিলি এটা আলোচনা কৰিব লাগিব আলোচনা। পৰ্যালোচনা আছে তাতে।
এইটো কৰিলে আমি কেনেকৈ ইয়াৰ পৰা আমি পৰিত্ৰাণ পাওঁ। কেনেকৈ আমাৰ লাভ হ'ব এই বিষয়ে আমি আলোচনা কৰিবই লাগিব।
হয়। ইয়াৰ পছয় গাঁৱে গাঁৱে কিবা এৱাৰনেছ কথাটো বিশেষ দৰকাৰ হৈ পৰিছে এতিয়া।
বুইছ হয়।
আমি দেখা পাইছোঁ, কেতবোৰ এ-এন জিঅ' আহে মানে আমাৰ গাঁৱতে এটা এন জিঅ' আছে, এটা সংস্থা আছে সিহঁতে মানে এইটো কাৰণে বহুত কাম কৰি আছে এইটো যে কেনেকে কম কৰিব পৰা যায়। সিহঁতে কি কৰে নিজৰ ঘৰ মানে যি সিখিনি মানে এটা গাওঁ অঞ্চলত যিখিনি পৰিয়াল আছে সেই পৰিয়ালিক-পৰিয়ালৰ সদস্যবিলাকক মাতি কিনে এটা মিটিং কৰে, মিটিং কৰাৰ পিছত সিহঁ গাৰ্ডেন মানে। বাগিচা বুলি এটা সিহঁতৰ প্ৰজেক্ট আছে, সেই পাকঘৰৰ বাগিচাত কি কৰে, ঘৰৰ সন্মুখত অলপ যে, মাটি থাকে এটুকুৰা তাত কেনেকে মানে মানে অৰ্গেনিকভাৱে মানে খেতি কৰিব শাক পাচলি খেতি কৰা যায়, তাৰ কাৰণে সিহঁতে ট্ৰেইনিংয়ো‌ কৰাই। প্ৰশিক্ষণ দিয়াৰ পিছত কি কৰে, বীজ বিলাক যে, আছে শাক পাচলিৰ, সেই বীজবিলাকো সিহঁতে দি দিয়াৰ পিছত বহুতখিনি আমাৰ মানে মানুহৰ মা ত' এৱাৰনেছ আহিছে, সঁচাকৈ-সজাগ-সজাগ হৈছে আমাৰ মানুহ।
তেনেহ'লে সিহঁতক ধন্যবাদ দিবই লাগিব। আৰু আমি সিহঁতক মানে লগ দিব লাগিব।
হয় ইহত তৰ লগত আমি যদি অকমান সহায় কৰিব পাৰোঁ, সিহঁতৰ লগত যদি আমি অকমান সহায় কৰোঁ, তেনেহলে বস্তু খিনি আৰু সিহঁত তৰ কাৰণে ইজি হৈ যাব, সহজ হৈ যাব, আগুৱাই যাব নেক নিশ্চয় এতিয়া আমাৰ যিখিনি অঞ্চল। আমাৰ এই অঞ্চল খিনিত বহুত খিনি মানে, অ' মানে কি হৈছে সজাগ হৈছে মানুহ কাৰণ আমাৰ এই অঞ্চলত এই এন জি অ'ৰ থ্ৰোতে। আমাৰ প্ৰত্যেকটো পৰিয়ালতে কি কৰি আছে? মানে, বীজ বিলাক দি আছে। কেনেকে হয় হয়, নিজৰ ঘৰত যিখিনি মানে দৈনন্দিনটো আমাৰ মানে শাক-পাচলি লাগিবই।
হয়, লাগতিয়াল যিবিলাক।
অ', এইখিনি আমি কেনেকে নিজৰ খিনি নিজে প্ৰস্তুত কৰিব পাৰোঁ, এইখিনিৰ বিষয়ে কি কৰি আছে আমাৰ এই এন জি অ'ৰ পৰা বহুত মানে অ', প্ৰশিক্ষণ দি আছে। তাতে আমাৰ গাঁৱৰ মানুহখিনি বহুতে সজাগ হৈছে। এতিয়া আমাৰ যিখিনি দৈনন্দিন শাক-পাচলি লাগে আমি ঘৰতে উৎপ-উৎপন্ন কৰো। আৰু আমি তাৰ পৰা বজাৰতো কিছুমান মানে বিক্ৰী কৰি কিনে কিছুমান আৰ্থিক ভাৱে লাভালাভ হৈছে এইখন পৰিয়াল।
খুব ভাল পদক্ষেপ লৈছে, এই যিহেতু
হয়। আমি সিহঁতক ধন্যবাদ দিবই লাগিব, আৰু সিহঁতৰ লগত আমি কি কৰিব লাগিব? মানে সহযোগ কৰিব লাগে যাতে এইখিনি এই পদ্ধতিট এইটো গাঁৱৰ পৰা সিটো গাওঁলৈকে মানে আমি লৈ যাব পাৰোঁ।
হয়।
হয়।
তাৰপিছত।
ইয়াৰ ইয়াৰ বিষয়ে আপোনালোকৰ গাঁৱতো যদি এটা মানে মিট টিং আকাৰত বহি কিনে যদি মানুহখিনিক এৱাৰনেছ কৰা যায় মানে সজাগ কৰা যায়। তেনেহ'লে,
নিশ্চয়-নিশ্চয় কৰিব নিশ্চয় কৰিব লাগিব আহ আমি কেইজনমান মিলি বহি এটা আলোচনা কৰি ক'ত কৰিব লাগে ক'ত কৰিব লাগিব এইটো লৈ অলপ আলোচনা কৰি সিহঁতক মাতিম। আপোনালোকও থাকিব তাতে আপোনালোকে আহি ইতেয়া এটে অনছ প্ৰগ্ৰাম
আপোনালোকে যদি আপোনাৰ গাঁৱৰ মানুহখিনি যদি কৰি একগৰ কৰিব পৰা। ব্যৱস্থা আছে তেনেহলে আমি সেই এন জি অ' ৰ লগত কথা পাতিম। কথা পতাৰ পিছত আমি সিহঁতক লৈ যদি আপোনাৰ গাঁৱত বহাই খনে এটা যদি সজাগতা সভা কৰো তেনেহলে মই ভাবো যদি উ ভাল হ'ব বস্তুখিনি।
কৰিব পাব যাব।
হা?
কৰিব পৰা যাব নেকি
আপুনি এটা, আপুনি এটা সোমাইল ওলিয়াই লওক যে এইটো তাৰিখত এইটো সময়ত আমি অমক ঠাইত বহিম। তেনেহলে মই সেইটো টাইম লৈ সেই আমি এন জি অ' ৰ লগত কথা পাতিম।
ডাঙৰীয়াই আপুনি এটা ভাল কথা কৈছে মোক ভাল এটা, পৰামৰ্শ দাঙি ধৰিছে, মই আজি আজিয়েই আমি গাঁৱৰ ক কেইজনমানৰ লগত কথা পাতিম পাতি কিনে টাইমটো উলিয়াই আপোনালোকক জনাই দিম। এ তাৰপিছত
মই যোৱাৰ কাৰ, বা মই সিহঁতক লৈ যোৱাৰ কাৰণে একমত আছো। কাৰণ সেইটো আমাৰ কাৰণে বহুত দৰকাৰী হয়, কাৰণ আমাৰ মানুহ খিনি লাহে একদম মানে, মানে কি কয় এইটো মানে মৃত্যুৰ মুখলৈকে আমি খেলি দিয আছো আমাৰ মানুহখিনি। কাৰণ আগত চাওক সেই, সেই প্ৰতিটো যুগত মানে আমাৰ দাদা, পৰদাদা বিলাক যে আছিল, খুৰা আইতাৰ যুগত। তেতিয়া কি আছিল মানুহখিনি এশ বছৰ পাৰ কৰিছিলে এশ ডৰশ বছৰ মানে। লৈকে জীয়াই আছিলে আজিকালি মোৰ চৰকাৰী চৰকাৰী লাইন হিচাপে কিমান আছে ষাঠি বছৰ ষাঠি বছৰলৈকে মানুহ জীয়াই থাকে। তাৰপিছত চৰকাৰী ভাবে তেওঁক মানে মৃত্যু ডাইৰেক্ট মৃত্যু বুলি নকয়। কিন্তু তাৰ এক্সপায়াৰ ডেট মানে মানে, চৰকাৰৰ ওচৰত কি আছে, ষাঠি বছৰলৈকে আছে। মানে তাৰপিছত হৈ যায় আৰু আজিকালি মানুহ হাতী ত মানে সত্তৰ প্লাছ নহয়ে। লৈকে